উম, কি কৰি আছা?
অ
উম', ভাত খালী?
খালো।
আজি। তোৰ লগৰ অনুয আহিছিল নহয়
অ, হয় নেকি? ক'বালৈ গৈছিলে নেকি?
অনুযে ক'ৰবালৈ গৈছিল মান এইফালে তাৰ হেৰীয়ত পি ডাব্লিউ। মাজে মাজে কাম থাকে যে, সেই কামলৈ আহিছিলে আহোঁতে আৰু মুলে ফোন কৰিলে কি কৰি আছ? মোৰ ঘৰতে আছো। হ'ব পিছে ইহঁত কিজনী মোৰ এজনী কলেজলৈ গ'ল এজনী অকমান কেইজনী আছে, তাৰপৰা কৈছে ভিনদেউকোলৈ গ'ল মোৰ ভিনদৌউ গুৱাহাটীলৈ গৈছে আহিহে আছে। কবিচোন ভালে আছ ন তাৰ লগত মানে কিছুমানে যেতিয়া লগত প্ৰগ্ৰাম চলি আছে তাৰপৰা সুধিলে সোমাব পাৰিম সোমাবলৈ তাৰপিছত আৰু সোমালে সোমাই কৰি লৈ পেলাই সি চাহ খালে ৰুটি বনাই দিলোঁ আমলেট উম মই সোমবাই খা নে হা কৈছে মোক সোমবা মঙ্গলবাৰ নাই বোলে বা যি দিয়ে চব খাম তাৰপৰা সেই দিলোঁ ৰুটি বনাই আমলেট এটাও বনাই দিলোঁ গাখীৰ চাহ কাপোৰ দিলোঁ দিয়াৰ পিছতে খাই কৰি পেলাই বহিলে অলপ সময় বহি আমাৰ তিলিকীক লৈ লৈ খেলিলে অলপ সময় খেলি পেলাই গ'ল তাৰ পোৱালীকেইটাৰ ভিডিঅ'ও দেখুৱালে ছোৱালীজনীও বহুত চিঞৰ বাখৰ হুলস্থুল কৰে অঔ মই বোলো আমাৰ ইহঁতে অ দুুষ্ট নেকি এ ল'ৰা ছোৱালী কৰে স্কুল দিছে সিহঁতক স্কুল দিছে সিহঁতক
অ গম পাও
উম উম এই প পাপা পাপা আহিলে তাৰপিছতে পাপা আহিলে তাৰপিছতে কৃষ্ণমণি চুতীয়াবোলে পোৱালীকেইটা পাপা পা লগত যি কথা পাতিছে
অহহ
বহুত দুষ্ট বোলে সৰুটো আমাৰ এই সমানে এইতকে এমাহ নে দুমাহৰ সৰু ইছৰাম কৈছে বোলে ইমান কথা কয় অ বোলে কৃষ্ণমণি চুতীয়াই কৈছে বোলে মোক শুবলৈ নিদিয়ে বুইছ শুবলৈ নিদিয়ে এইকেইটা এটা বোলে পিঠিত উঠে বদমাছ ডাঙৰটোও বোলে এটা পিঠিত উঠে এটা হেৰিঅত উঠে মোক কৈছে যে হেৰি শুবলৈ নাপাওঁ তাৰপিছত টোপনি ক্ষতি হৈ আছে শুবলৈ নাপাওঁ আমাৰ পাপাই কৈছে বোলে ময়ো নোৱাৰো ন শুবলৈ ঘৰলৈ গ'লে আমাৰ সেই অকমাণিকাজনীয়ে চকুটো হেৰি কৰি দিয়ে কাণত আঙুলি সোমাই দিয়ে তেনেকৈ তেনেকৈ টোপনি কৰা হয় ৰাতিহে যি শোৱা হয় আৰু আকৌ পাপা আহা লগে লগে যুছ খাওঁ কিবা খাওঁ পাপা জুচ আনি দিয়া টিকেনদা দোকানলে টিকেন বৰতা দোকানলে যাওঁ তাৰ দিগেনবট আনিলেগে আনি পেলাই আকৌ বৰতাহঁতৰ ঘৰলে হলে বৰ্তা কি ত ঘৰলে যায়ে এ যায় নে তাতে দেখ ছাতিটো ফূৰ্তিতে মানে ত বাই বাই তালৈ যাবলৈ মন ছাতিটো হ'ল ডাঙ মানুহজনী হল সৰু কিন্তু, তাই যাব। যাবলে মন ত', বা, ছাতিটো লৈ ললে বৰষুণত মানে, ইফালৰ পৰা সিফাল, সিফালৰ পৰা ইফাল বৰ -মাকো শান্তি দিয়া নাই, না',। বৰ-মাই থ'বলৈ আহিলে, তাৰপিছত বৰ-মাক চাহ খাবলৈ উৎপাত আকৌ বৰ -মাকৰ চাহ এখন বনাই দিলোঁ মিঠাই আনিছিলে পাপাই। গুল্লা আনিছিলে। উম, জুহি আছে জুহিহঁতৰ পৰীক্ষ, - পৰীক্ষা ৰুটিন দিলে ফাৰ্ষ- ফাৰ্ষ্ট চেমৰ,
অহ',
ৰুটিন দিলে, তাৰপিছত আও, আকৌ সেই জুহি লগ, ' ক বমাৰ লগত একে বমা গা ধুিবলৈ গ'ল বাথৰুমৰ দৰজাখন ঢুকিয়ীয়া ঢুকিয়ীয়া বৰ্মা -বৰ্মা মাতে আকৌ এতিয়া বৰ্তা, তাই, ৰাখিলে অকণমান।
অঁ
চানাও খালে পাই দোকানৰ পৰা আনি, খাই কৰি আহি লৈ পেলাই তাৰপিছত আকৌ ঘৰলৈ নাহে, বৰমাই থৈ গ'ল যি, থৈ ', যাওঁতে যেনে -তেনে অকণ সময় থাকিলে আৰু থাকি আকৌ গা-পা ধুৱাই দিলোঁ আৰু গা - পা ধুৱাই দিয়া পিছত শুলে।
কি খালে, তাই?
এতিয়া ভাতকে খালে অকমান। গাখীৰ ভাত অকনকে দিলো। খাবলৈ, এই ', তৰকাৰী -ভাত খাবলৈ মন কৰা নাই আজি সোমবাৰ যে, নিৰামিষ সেইটো কাৰণে, -
কাইলৈও নিৰামিষ মঙ্লবাৰ।
উম্',
কালি কিবা প্ৰগ্ৰাম আছে নে কিবা প্ৰ'গ্ৰাম আছে ন',?
কালি এৰিয়ত আছিলে আমাৰ এইখিনি যে নতুন - বজাৰ। চুইতি দাস আহিছিলে, চুইতী, - ধিৰাজ, জুবিনৰ লগতে যে গান গাইছে, লে, ৰাতি বহুত সময়ত মাছ শুনি আছো। ত মই গৈ ইমান যাম। জনা নাছিলো আজিহে এপাক বাহিৰলৈ ওলাই যাওঁতে তেতিয়াহে গম পাইছো।
অ এনেই তা এনেই এনেই তাত ডিপত প্ৰগ্ৰাম আছে নেকি?
অ অহা কালে আছে। প্ৰগাম আছে গৌৰাংগ খুৰা আহিব। তাৰপিছত আকৌ। মেট্ৰিকত পাছ কৰা ল'ৰা ছোৱালীখিনিক সম্বৰ্ধনা জনাব। হায় ছেকেডোৰী পাছ কৰা ল'ৰা ছোৱালী খিনিক সম্বধনা জনাব ভালেই কৰিছে। উম লৰা ছালীখিনি কিবা এটা উৎসাহ পায় উম। উ
ভালে কৈছে এই গগনাটোত নিদিয়ে। তাতে দিছে আৰু।
অ গগনাত নিদিয়েই নহয় তেনেকুৱা এটা ল'ৰা ছোৱালী আহ উৎসাহ জনোৱা বস্তু কিবা এটা কৰিব লাগে। গানটোতো হ'ব অ আকৌ হেই পাতিছে বিহু নৃত্যক তোমালোকৰ যিনাই বিহু নৃত্য কৰে নেকি।
জানো তাইক মই ফোন কৰি দিম ৰবা। ত বিহু বিহু নানাচে। হেই টো কাৰনে তাই হেই কি কয় আধুনিক গান নাচে।
ফ্ৰাছ পাই ফ্ৰাছ। প্ৰাইজ দিপালি খুৰিয়ে দিছে।
কিমান বা।
পাঁচ হাজাৰ টকা হব'লা।
উম অ ঠিকেই দিছে।
উম ছেকেণ্ড প্ৰাইজ থাৰ্ড প্ৰাইজ তেনেকে ভালেই দিছে। বহুতে নাছিব।
অ নাচিব প্ৰাইজটো ভাল দিছে।
উম
উহ
এ ভালে কৰিছে অকণ তেনেকুৱা কিবা এটা পাত।
অ তেনেকুৱা পাতিব লাগে ল'ৰা ছোৱালী বিলাকে।
আগ্ৰহ কৰিব উম। উম বেছি দেৰিলৈকে ৰাতি অ ডাঙৰ হোৱাহেতেন পাৰিলেহেঁতেন নাচি দেৰিলেকে পঢ়ি নাথাকিবা দেই।
নাই শুমেই এতিয়া উম।
ন মই মানে তথাপিও ভালে দিয়া কৰাতিপুৱা যাব লাগিব নহয়? উম।
টাইম ঠিকে আছে দিয়া।
উম উম হব দিয়া গুড নাইট।
গুড নাইট।
উম
উম উম